ত কি কৰি আছিলা?
এনে আছিলো, তুমি?
অ ময়ো এনেই আছিলো ৰবা, ব্যস্ত নাছিলা ন তুমি।
নাই নাই কোৱা
অ মই ভাবিছিলোঁ আজি ফুটবলৰ বিষয়ে ওপৰত অলপ আলোচনা কৰো।
হয় হয় পাৰি পাৰি ফুটবল এটা গুৰুত্বপূৰ্ণ বিষয়।
হয়, তুমি ফুটবল খেলি ভাল পোৱানে?
হয় ভাল পাওঁ ফুটবল খেলি। তুমি?
অ ময়ো পাওঁ অ তুমি এনে ফুটবলৰ কোনটো পজিচনত খেলা।
মই তোমাৰ মি ষ্ট্ৰাইকাৰ মই তোমাৰ ষ্ট্ৰাইকাৰ খেলো। তুমি?
অ মই ডিফেঞ্চিভ খেলোঁ ৰ'বা।
অ পিছে এতিয়াতো ফিফা ৱৰ্ল্ড কাপ চলি আছে জানে চাগে তুমি নিশ্চয়।
হয় জানো। চাইও আছোঁ।
অ পিছে তুমি কোনটো তোমাক চাপৰ্ট কৰা।
মই আৰ্জেণ্টিনা, পৰ্টুগাল, তাৰপিছত লগতে জাপানৰ টীমটোকো ভাল লাগে বিশেষকৈ মই এতিয়া আৰ্জেণ্টিনাকে ছাপোৰ্ট কৰি আছোঁ।
অ। ঠিকে তোমাৰ প্ৰিয় খেলুৱৈ, আৰ্জেণ্টিনাৰ কাক ভাল লাগে তোমাৰ?
আৰ্জেণ্টিনাৰ মোৰ বেছিকৈ ভাল লাগে মেচি।
হয় হয় তেওঁ এজন বহুত ভাল খেলুৱৈ হয়।
তেওঁ এজন বহুত ভাল খেলুৱৈ আৰু তেওঁ বহুতো নাম কঢ়িয়াই আনিছে নিজৰ দেশৰ বাবে।
হয় হয় ঠিকে কৈছে তেওঁ আৰ্জেণ্টিনাৰ বাবে বহুতো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে এই বছৰ ছাব্বিশ বৰ্ষৰ যি বিশ্বকাপত তেওঁ প্ৰথম খেলতে হেট্ৰিক মানিবলৈ সক্ষম হৈছে।
হয় সেইটো দেখি বহুত খুব ভাল লাগিছে তিনিওটা গ'লেই তেওঁৰ ফালৰ পৰা গৈছে যিহেতু সেইটো চাই পেলাই তেওঁৰ সকলো ফেন্সবিলাকে ভাল পাইছে মনত আনন্দিত হৈছে আৰু শুনিবলৈ পাইছোঁ এইখন ৱৰ্ল্ড কাপ চাগে মেচিৰ বাবে এখন লাষ্ট। ৱল্ড কাপ হ'ব।
হয় হয় ঠিকে কৈছা মেচি আৰু ৰনাল্ডৰ তেওঁলোকৰ বাবে এখন খেল লাষ্ট বুলি শুনিবলৈ পোৱা গৈছে শেষৰখন খেল তেওঁলোকৰ বাবে এইখন।
হয় আৰু মেচিৰ লগত ক'বলৈ গ'লে ৰণাল্ডো এজন বহুত ভাল খেলুৱৈ, মানে পৃথিৱীৰ ভিতৰত এজন ভাল ফুটবলাৰ বুলি ক'বলৈ গ'লে ৰনাল্ডো এজন পৰে।
হয় হয় বিশ্বৰ ভিতৰত ভাল খেলুৱৈ তেওঁ নশৰো অধিক গ'ল দিবলৈ সক্ষম হৈছে। তেওঁ গলৰ ক্ষেত্ৰত তেওঁ গলৰ ক্ষেত্ৰত তেওঁ সৰ্বাধিক এক সকলোতকে সৰ্বাধিক ওপৰত বহুত স্হান পাই যাও।
অ হয় সেনেকে ক'বলৈ গ'লে আৰু আমাৰ ভাৰতৰ সুনীল চেত্ৰীয়েও তেওঁ তিনি নম্বৰ স্থানটো পাবলৈ সক্ষম হৈছে সেইটো আমাৰ বাবে অধিক অ' গৌৰৱৰ বিষয়
হয় হয় তুমি ঠিকা নিশ্চয় ঠিকেই কথা কৈছা তেওঁ এই তৃতীয় স্থানত স্থান পাই আমাৰ ভাৰতবৰ্ষৰ বাবে বহুতো গৌৰৱ কঢ়িয়াই আনিছে কিন্তু এটা আমাৰ সকলোৰে বাবে দুখ লগা কথা যে আমাৰ ভাৰতে ফিফা ৱৰ্ল্ড কাপত কোৱালিফাই কৰিব পৰা নাই সেইটো আমাৰ ভাৰতবৰ্ষৰ বাবে দুখ দুখজনক বিষয় তাৰ ওপৰত তুমি কি কব খোজা
হয় এইটোৰ ওপৰত উম অকল তোমাৰ বা মোৰ বুলিয়ে নহয় এইটোৰ ওপৰত সকলো ভাৰতৰ মানুহবিলাকৰে মানে অতিকৈ দুখ বুলি ক'ব পাৰি ভাৰতে প্ৰত্যেকবাৰেেই প্ৰচেষ্টা কৰি আহিছে তথাপিও বিফল হৈ হৈ যাই আছে কিন্তু আশা কৰো আৰু যাতে যাতে আগলৈ এনেকুৱা নহয় আৰু অহা বিশ্বকাপখনত ভাৰতেও এটা গ্ৰুপ ষ্টেজত মানে গ্ৰুপ ষ্টেজ এটা যাতে পায়
হয় হয় তুমি ঠিকে কৈছা মই ভাবো যে এ তেওঁলোকে আৰু অধিক কষ্ট কৰি তেওঁ অধিক সেই প্ৰ সেই প্ৰয়াস কৰি কেনে যে অহাবাৰ বিশ্বকাপলৈ যি দুহেজাৰ ত্ৰিশ বৰ্ষত যি বিশ্ব বিশ্বকাপ হ'ব ত' সেই ত্ৰিশ বৰ্ষৰ বিশ্বকাপত তেওঁলোকে ইণ্ডিয়াৰ যে খেলিবলৈ পায় সেই কাম আশা কৰিছো মই মই বুলি নয় ভাৰতৰ বসবাস কৰা গোটেই মানুহ বিলাকৰ আশা এবাৰ হ'লেও ভাৰতে বিশ্বকাপ খেলে ত মই ভাবো যে অহাবাৰলৈ তেওঁলোকে খেলিব বিশ্বকাপ
উম হয় চব মানুহবিলাকৰ বাবে এইটো এটা মানে উ ভাৱ এটা যাতে অহা বিশ্বকাপখনত খেলে
হয় হয় তুমি কি ভাবা যে ফুটবলে আমাৰ জৱনত কি গুৰুত্ব গুৰুত্বপূৰ্ণ অংশ কিয় গুৰুত্বপূণ অংশ হয়
আহ কবলৈ গলে ফুটবল আমাৰ জীৱনত এটা অধিক গুৰুত্বপূৰ্ণ অকল ফুটবল বুলিয়ে নহয় সকলো খেল ধেমালীয়ে মানে আমাৰ উ দেহৰ বাবে আমাৰ মানসিক আহ আৰু মানে স্বাস্থ্যৰ বাবে সকলো ফালৰ পৰা আমাৰ উম আমাক সহায় কৰে আৰু আমাক অ' আনন্দিত দিয়ে আমাক খেল বোৰে তেনে ফুটবলো এটা সেনেকুৱা খেল আমি খেলিলে বিভিন্ন ধৰণৰ সুখ পাওঁ আমি
হয় হয় তুমি ঠিকে কৈছা কিয়নো ফুটবল খেলিলে আমাৰ মন আদি প্ৰফুল্লিত হৈ থাকে তোমাৰ শাৰীৰিক আদি ভাল শৰীৰ ভাল হৈ থাকে আৰু তাৰ ফলত যিহেতুকে ফুটবল টো এটা দলীয় খেল যিহেতুকে এঘাৰজন খেলুৱৈ খেলে ত' আমি যেতিয়া ইজনে সিজনক বল পাছ কৰো তেওঁ তেওঁৰ বিশ্বাস কৰো সেই বিশ্বাসতা বিশ্বাসত কটা বাঢ়ে ত' ক'বলৈ গলে ফুটবল খেলিলে বহুতো ভাল হয় আৰু
হয় এ ফুটবলে বিভিন্ন মানে বহুতো বন্ধুক বান্ধৱ দিয়ে অকল খেলৰ বাবেই নহয় মানে খেলেই নহয় অকল সেই ফুটবল খেলৰ পৰা বহুতো ভাল বন্ধু পোৱা যায় ময়ো সেনেকে দুই এজন বন্ধু ভাল পাইছো পাবলৈ সক্ষম সক্ষম হৈছো যিজনৰ লগত খেলিছিলো
হয়-হয় তুমি ঠিকে কৈছা। ফুটবল খেলাৰ ওপৰত বন্ধুত্ব বাঢ়ে, তেওঁলোকৰ ওপৰত বিশ্বাস বাঢ়ে, ত' ফুটবলে আমাক বহুতো ধৰণৰ উপকাৰ কৰে ত' সেইটো কাৰণে ভাল আৰু তুমি কি ভাবা যে বিদ্যাল তুমি কি ভাবা বিদ্যায়ালয়ত খেল বুলি ফুটবল বুলি নহয় খেলটো এটা বিষয় হিচাপে ত' সেই কৰিব লাগে নহয়। আনিব লাগে নাই যে বিদ্যালয়ত এটা খেল বুলি এটা বিষয় ৰাখিব লাগে, যাতে সকলো ছাত্ৰ-ছাত্ৰী, ছাত্ৰীয়ে যাতে সেই খেলটোত প্ৰতি মানে খেলৰ প্ৰতি অনুপ্ৰাণিত হয়, কিয়নো আজিকালি সকলোৱে মোবাইলত ব্যস্ত হৈ থাকে, তো যেতিয়া এটা খেলটো এটা বিদ্যালয়ৰ এটা বিষয় হৈ পৰিব, তেতিয়াহে সকলোৱে সেই বিষয়টো খেলিব খেলিব বা পঢ়িব তেতিয়া ভাল হ'ব, তুমি কি ভাবা তাৰ ওপৰত?
হয়, তুমি একদম ঠিক কথা এটা কৈছা, এইটো এটা বহুত মানে গুৰুত্বপূৰ্ণ কথা অকল পঢ়াটোৱেতো সকলো নহয়। আজিকালি স্কুল তাৰপাছত কলেজ এইবিলাকত বাৰ্ষিক খেলাবোৰ পাতে সেইটো এটা ভাল পদক্ষেপ কিন্তু অকল এ বছৰত এবাৰ খেলিলেই নহ'ব, গোটেই বছৰটো খেলিব লাগিব, ফুৰিব লাগিব। সেইবাবে বিদ্যালয়তো এটা খেলৰ সেই এটা ৰাখিব লাগে মানে যেনে ধৰা ক্লাছ এটা ৰাখিব লাগে। তেতিয়া মানসিকভাৱেও সুস্থ হয় আৰু শৰীৰো সুস্থ হৈ থাকে আৰু মোবাইলৰ পৰা তেতিয়া অলপ আঁতৰত থাকিব পাৰি। যিটো মানে আজিকালি বহুত ল'ৰা-ছোৱালী বিলাকে মোবাইলৰ প্ৰতি যিটো আকৰ্ষিত হৈছে সেইটো এটা ভাল পদক্ষেপ হ'ব যদি সেইটো কৰে বহুতো স্কুলত আজিকালি সেইটো কৰিছে।
হয়-হয় এইটো বহুতো স্কুলত কৰিছে ক'বলৈ গলে কিন্তু মই ভাবো যে ভাৰতৰ সকলো বিদ্যালয়তে এইটো আন, সকলোৱে যাতে এইটো কৰে, সকলো ৰাজ্যত যে সকলো ৰাজ্যৰ মন্ত্ৰী বিলাকে যে শিক্ষা মন্ত্ৰী বিলাকে আনে যে এইটো পদক্ষেপ লয় মই সেইটো আশা কৰো যে আৰু
হয়, এইটো চৰকাৰ চৰকাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে যদি চৰকাৰে এইটো উ মানে, মানে এইটো এটা বিষয় এটা যদি মানে সকলোৰে বাবে কৰে, তেতিয়াহ'লে এইটো চবেই চব পুলতে ৰাখিব সেইটো এটা লাগে চৰকাৰৰ পৰা এটা পদক্ষেপ
হয়-হয় যিহেতু তুমি অসমমি চাগে অসমত থাকা নিশ্চয়
হয়।
ত' অসমৰ এজন খেলুৱৈ ইণ্ডিয়াৰ টিমত খেলিব, ভাৰতৰ টিমত খেলিবলৈ চান্স পাইছে তুমি নাম শুনিছা চাগে পাৰ্থিৱ গগৈ তেওঁ ষ্ট্ৰাইকাৰ হিচাপে তেওঁ ষ্ট্ৰাইকাৰ ষ্ট্ৰাই ষ্ট্ৰাইকাৰ হিচাপে তেওঁ ভাৰতৰ টিমত খেলিবলৈ সক্ষম হৈছে।
হয় পাৰ্থিৱ গগৈ গৈ আমাৰ অসমৰ এক হয় কোৱাচোন
কোৱা কোৱা পাৰ্থিৱ গগৈ যে খেলিবলৈ যে পাইছে তেওঁ ইমান প্ৰচেষ্টা কৰিছে, তাৰ পৰা তুমি কি ক'ব খোজা যে তেওঁ পোৱাৰ কাৰণে ভাল কেনেকুৱা কি হৈছে?
হয়, এইটোতো বহুত অসমৰ বাবে বহুতে ডাঙৰ গৌৰৱৰ কথা যে, ভাৰতৰ এজন খেল মানে অসমৰ এজন খেলুৱৈ ভাৰতৰ বাবে খেলিছে আৰু তেওঁৰ কষ্টৰ ফলত আৰু পৰিয়ালৰ মানে পৰিয়ালৰ চা আৰৰ ফলত যিটো এটা স্থান পাবলৈ সক্ষম হৈছে সেইটো সকলো অসমৰ মানুহবিলাকেই গৌৰৱানজিত কৰে।
হয়-হয়, তেওঁ অসমৰ বাবে বহু বহুতো গৰম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এনে কে আগলৈও যাওঁক আগবাঢ়ি যাওঁক যে খেলক ভাগ অসমৰ পৰা অনেক খেলুৱৈ ভাৰতত খেলক আৰু ভাৰতেও যাতে অহা ব ছৰলৈ অহা যিটো বা নেক্স হ'ব দুহেজাৰ ত্ৰিশ বৰ্ষত বিশ্বকাপ তাতে যাতে খেলিবলৈ সক্ষম হয় সেয়েহে আশা কৰিছো
হয়-হয়, সকলোৰে সেইটোৱে আশা আৰু উম লগতে মানে সুনীল চেত্ৰীৰ যিটো মানে ভাৰতৰে গৌৰৱ তেওঁৰ বিষয়ে তুমি কি কবা?
তেওঁ অসম ক'বলৈ গলে ভাৰতলৈ বহুতো গৌৰৱ কঢ়িয়াই আনিছে, কিয়নো তেওঁ আহ গোত সৰ্বাধিক গোলৰ ক্ষেত্ৰত তৃতীয় স্থান লাভ কৰিছে এইটো এটা বহুত মানে গুৰুত্বপূৰ্ণ মানে আমাৰ কাৰণে বহুত ভাল আমাৰ বাবে এইটো কিয়নো তেওঁ তেওঁ খে আমাৰ ভাৰতৰ না খেলাৰ হায়েষ্ট মানে বহুত গোলৰ ফলত তেওঁ ভাৰতৰ নাম গোটেই বিশ্বতে জনজাত কৰিছে, ত' সেইটো হিচাপত চাবলৈ গ'লে বহুত ভাল হৈছে এইটো
হয় ঠিকে কৈছা। উ পিছে আজিলৈ এইখিনিতে সামৰণি মাৰিছো
অ ঠিক আছে আজি সামৰিছো আগলৈ এনেকে কথা পাতিম, ধন্যবাদ।